আছো ক তই
অ মই ভাত চাত খাই পেলাই বহি আছো ভাত খালে
খালো ভাত উম
কি বনালে?
আজি শুৱা নাই এ বনালো ভাজি ন ভাত খালো হেৰি বনালো কি সে দালি তাৰপিছত কচু, তিতাকেৰেলা।
উম!
তেনেকে বনালো তাৰপিছত সুধিব ন কালি এটা সোধোঁ আজি এটা সোধোঁ
অ আজি হৈ গ'ল।
আজি হ'ল মানে আৰু কেইটামান
হেল্ল' মাততো নেটৱৰ্কতটো বেয়া আপোনাৰ
বাহিৰৰ পৰ্দাখিনি
অ আমাৰ এই আজি কৰিছে তাৰপিছত কাইলে আৰু কৰিব আৰু শেষ হৈ যাব
শুৱা নাই আজি দুপৰীয়া
হা
দুপৰীয়া আজি শোৱাই নাই যে দুপৰীয়া মই অকণ শুও ততে নোশু নই খোৱা
অ-অ মই আকৌ আপোনাৰ অথনি শুই আছিলো শুই থাকোতে যি বিচাই গোটেই গাইয়ে-চাইয়ে দাকিলে
অঁ!
ত গা ধুলোগে অকমান শান্তি লাগিছে এতিয়া খজুৱাই আছে গোটেই গাডাল
মিঠাতেল ঘঁহি দে আকৌ
কত
যত হেৰি খজুৱাইছে যে মিঠাতেল অকন অকন লগাই দে ঘহী দে গাত যিহে ভাল হয় যিহে গৰম মিঠাতেল সহ্য কৰিবি কেনেকে,
তাকে হে যি গৰম
আৰু গৰম লাগিব মিঠাতেল ঘঁহি দিলে
উম বা কেনেকোৱা গৰম দিছে
হেৰি ইয়াত এইটো কি বুলি কয় অম্বুবাচী মেলাত বোলে ধেই মানুহ একেবাৰে লৰা গৈছে যে কি কৈছে যে ইমান মানুহ পোৱালি ডাঙৰ চব একে মাতি মাতিত বাগৰি বাগৰি পৰি আছে বোলে একে গোটেই মানুহ। সৰু সৰু পোৱালিবিলাকো নগলো নহয় মই,
এ মইও নগলো যাবলৈ নহ'ল এই দাদা এজন গৈছিলে।
অ
তাৰ পিছত কি কৈছে চবেটা ভিডিঅ' কল কৰি দেখাইছে আৰু ঢেৰ মানুহ উম
আমি যাব নোৱাৰিলোঁ।
তাকেহে কালি কথা পাতিছিলো তাৰপিছত কৈছে ঢেৰ মানুহ বোলে একদম পোৱালি ছোৱালি একদম ঢেৰ মানুহ গৈছে। পুৰা বোলে হেঁচা ঠেলা মানুহ বিলাক বোলে এ চুৰৰ্ণি লৈ গৈছে যে মানে চুৰ্ণি পিন্ধি গৈছে চুৰৰ্ণিত বোলে বান্ধি বান্ধি নিছে সৰু
উম হম হম
ইমানে ভিৰ
কেলে নিব লাগে সৰু পোৱালি ন সৰু পোৱালিক নিব লাগে কিয়?
সেইটোৱে
ক ভিৰত নিনিয়ে নহয় এনেকুৱা ভিৰত সৰু পোৱালি এনে শাস্তি, যে দিয়াহে হৈছে পোৱালি খিনিক নিপেলাই হয় নহয় কাম নাই এনে এনে মানুহ পোৱালী বিলাক লৈ গৈছে পোৱালী বিলাকে কষ্ট পাইছে নাই জানো আৰু আৰু আমাৰে ইয়াতে গৰম ইমান
উম! অহ বা। কম গৰম দিছে ন তাত চাগে
উ আমি হা ৰাতিলে মই কালি ৰাতি অ বস্তু এটা খাম বুলি ভাবি আছো হা তাৰ পিছত ভাবি ভাবি থাকোতে থাকোতে ৰাতি মই স আপুনে দেখি পেলালোঁ হেৰিয়াৰ এয়া মিছা মাছৰ
মিছা মাছ দেখি গলোঁ সপোনত।
উম
তাৰ হেৰি মই বোলো এই ডাঙৰ ডাঙৰ মি চামাছ চচা খাবলৈ যায় বহুত মন গৈ আছে মোৰ ভালেই লাগে খাইখিনি মোৰ খাবলৈ মানে বহুত মন গৈ আছে, খাবলৈ পৰা নাই।
কিমান লয় সেইটো?
সেইটো দাম লয় এতিয়া মিছা মাছটো
দাম লয় ন মই খায়ে পোৱা নাই সেইটো মিছা মাছ।
আমাক সিহঁতে ইহঁতে সিদিনাখন খাই আহিছে দাদা দাদা বৌ ক'বাত গৈছিলে যে খাই আহিছে
অ ক'বাত গৈছিলা চাগে,
অ কৰবাত গৈছিলে। কৰ'বাত গৈছিলে যে যাওঁতে হেৰি
ৰাস্তাত কিন্তু মই এই কিনিবলে পইচা হি নাথাকে আৰু দাম বুলি শুনিছো মানে সেইকাৰণে মানে নাখাও আৰু। উম খুুৰা ক'ত গ'ল?
কামৰ পৰা আহাই নাই নহয়।
অ কামো গ'ল ন।
উম কামৰ পৰা অহাই নাই। দেৰি আহিব আৰু টাইম হৈছে আহিবলৈ। আহিব এতিয়া। আহি পেলাই ভাত খাবলৈ যত্ন কৰিব, ভাত খাওঁ ভাত খাওঁ উম ভাত খাবলৈ ততন কৰিব ৰাস্তাৰ পাই কৈ আহিব ভাত খাওঁ দে বুলি। মই কেনেকুৱা ৰাস্তাতে ভাতখিনি লৈ ৰখি আছো আৰু সক দিন।
অ আমাৰ মায়ে আকৌ কথা পাতিম বুলি কৈছিলে, তাৰপিছত মই কৈছোঁ পাতিবি দে কৈছ বোলে ৰেচিপিটা সুধিব লাগে বোলে আপোনাৰ।
হয় নেকি?
অ ৰেচিপি এটা সুধিবলৈ ফোন কৰিম বুলি কৈছিলে মই কৈচো কৰিবি দে মই লগাই দিম অলপ পিছত। মই কৈচো নহলে নিজে কৰিবি ন। এই মাংসৰ ৰেচিপিটা।
উম।
সেইটো সুধিম বুলি কৈছিলে কেনেকে বনাই মোকে কৈ দিয়ক নহলে মোক কৈ দিম মাকে।
কোনটো বনোৱাৰ কথা কৈ কোনটো বা বনোৱাৰ কথা কৈছে বা আকৌ?
এইটো যে অ মানে অলপ পানী দি পেলাই যাব নাই।
অলপ পানী দি পেলাই বনাই, সেইটো তই অ সেইটো হয়। বেছি হেৰি নাই নহয় পিয়াজটো সৰহকৈ কাটিলি, পিয়াজটো সৰহকৈ কাটি যে তেলত যে এ দুটামান গোটা জিৰা, তাৰপিছত আকৌ লং ল এয়া লং ইলাচী যে গোটাই গোটাই যে তেলত কেইটামান দি দিব লাগে। গোটাই গোটাই দি পেলাই পিয়াজ খিনি ভাজি, ভাজি ভাজি ৰঙা হেৰি হৈ যাব নহয় অকণ অকন ৰঙা হৈ যাব নহয় ৰঙা হৈ গলে তাৰপিছত হেৰি বিলাহ বিলাহী এটা দি দিব লাগে। বিলাহী এটা ভাঙি ভাজি ভাজি আলুটো নে দিলেও হল আলুটো বেছি ভা খাই ভাল নালাগে।
অ এ আজিকালি আলু খাই ভাল নালাগেতো।
অ হা!
আজিকালি বোলো আলু খাই ভাল নালাগে আগতে আলু বুলি কলে পগলা।
আলু খোপা ভাল নালাগে খাই, তাৰ পিছত হেৰি তেনেকে ত তাৰপিছত পিয়াজ খিনি সৰহ কৰি দিব লাগে সৰহ কৰি দে অকন মিঠা মিঠা লাগে ন, তাৰপিছত মচ মছলা মই মই মইয়ো বনাওঁ বেলেগকৈ মই মছলাটো যে বাতিতো বাতিত মছলাখিনি গোটেইখিনি দি লওঁ।
উম।
চব জলকীয়া গুৰি, জিৰা গুৰি, মিট মছলা সবখিনি মই মানে হেৰি কৰি লওঁ। এয়া পানীত বাতিত ঘুটি পনিয়া কৰি লওঁ। পনীয়াকৈ যেতিয়া পিঁয়াজ চিয়াজখিনি চব ভাজিম নহয়, ভাজি তাত মছলাখিনি ঢালি দিওঁ। মছলাখিনি ঢালি মছলা খিনি ভাজি পেলাও। মছলা খিনি ভাজি, তাৰপিছত মাংসখিনি বনাও। মাংসখিনি মাংসখিনি দি দিওঁ। তাৰ পিছত মাংসখিনি দি দিলে তেলটো মাংসৰ পৰা তেলটো ওলাই যায় সেই তেলটোত ভাজি থাকো আৰু ভাজি অকমান পানী দি পেলাই
তেনেকে থৈ দিম অ তেনেকে। মজা লাগে খাই সেইটো ৰুটি লগা খাবলৈ বেছি ভাল লাগে।
মামাৰ মায়ে কৈছিলে বোলে খুুৰী আৰু সুধিবিচোন। মোক সুধিম দে।
ৰুটি লগা খাই বেছি ভাল লাগে এইটো।
উম খাই বেছি ভাল লাগে অ এবাৰ যে খাইছিলো।
লপপিয়া হৈ গৈছে যে খাই পেলা তেতিয়া ভাল লাগে।
অ ভাল লাগে খাই এবাৰ আমি যাওঁতে বনোৱা নাছিলে।
অ সেই তেনেকে বনাই বনাই দিব লাগ বনাব লাগিব পানীতটো বেছি দিব নালাগে।
অ গ্ৰেভি এতিয়া মানে ব্ৰইলাৰ মানে কি এতিয়া আৰু পানী দি খোৱা ব্ৰইলাৰ নহয়। এতিয়া আৰু।
নাখায় নাখায় পানী দিব নালাগে। পানী দিব নালাগে অ উম অকমান পানী দিব লাগে দালি। বনাব লাগে তেতিয়া।
অ তেতিয়া দালি বনাব লাগিব সেইদিনাখন বনাইছিলো মই ভালে লাগিলে খাই। মই হেৰি দি বনালো। এ উ কি বুলি কয় ত বিলাহী দি বনালো। ভালে লাগিল গ্ৰেভি নিচিনা হ'ল।
উম। বিলাহীতটো এ হে এটা দিলেই হ'ল বেছি দিলে ভাল নালাগে এটা বিলাহী দিব লাগে। বিলাহীতটো দি ভাজি মছলা খিনিৰ লগতে ভাজি পেলাব লাগে তেতিয়া বিলাহী যে কেঁচা গোন্ধটো নোলায়।
অহ।
এনেই বিলাহীতো কিবা কেঁচা কেঁচা গুন্ধা যে মই বেয়া পাওঁ অ। তেয়া তেলতে আহি মছলা খিনি আদা নহৰু মছলা চব ভাজিলে তাত বিলাহীটো দি ভাজি পেলালে। বিলাহীতটো গোন্ধটো নহয় যেতিয়া মাংস খিনি দি দিলে তাৰমানে গোন্ধটো নোলায়।
অহ।
কিছুমানে চাবিচোন হেৰি ব্ৰইলাৰ টো বনালে যে কেঁচা কেঁচা কেঁচামা কেঁচমা গোন্ধাই থাকে। কে কেঁচাই কেঁচাই গোন্ধ এটা পাও। মই সেইটো গোন্ধ পালেং বেয়া পাওঁ খাই আমাৰ সিদিনাখন মই। এয়া ঠেলামত আমাৰ মাহী ঘৰত ফুৰিবলৈ গৈছিলো যে।
উম।
ফুৰিব যাওঁতে খুৰাাই মাংস আনিলে মাংস আনি। বনাই থৈছে আৰু মই হলে মাংস চাংস বনাই থৈ দিছে তাৰপিছত মোৰ মানে। চবেই বনোৱা মাংস ভাল নাপাওঁ আমাৰ লৰাই মই খাবলৈ বেয়া পাইছে দুপৰীয়া। তাৰপিছত কৈছে মা মা নহয় সৰুটোৱে।
অ।
কিকৈছে মা মাংস খিনি যেতিয়া কি বনাইছেনো ইমান বেয়া লাগিছে কে কেঁচা কেঁচা গোন্ধাইছে। বনাইছে ভালে বনাইছে কিন্তু ভাজিব বেছিকৈ ভাজা নাই তাৰমানে। তাৰ পিছত আকৌ আকৌ মই আহি সেইখিনি মই ধুনীয়াকৈ আকৌ ভাজিছো। ভাজি ভাজি মছলা চছলা দি আকৌ ভাজি তেনেকে লেপটেপিয়া কৰি দিছো তেতিয়ে খাইছো। ঠিক কছে এতিয়ে খাই ভাল লাগিছে। চবেই নাজানে ব্ৰইলাৰটো বনাবলৈ উম। চবেই নাজানে আমাৰতো বৌৰেতো বনাই পোৱাই নাই বৌক বনাই দিবলৈ বনাবলৈ দিয়াই নাই আজিলৈকে। তাই তাই মাংস বনালে বয়াত। বনোৱাত ভালদ বনাব সিহটা মানে ইউনিক ডিজাইনত বনাই ন।
অহ অহ।
নবনাও যে তেনেকে সিহঁতে কিবা হেৰি কৰিব। ভাজিব অ আকৌ মাংসটো এনেকে খাই ভাল এই এই ব্ৰইলাৰ। টো জানি তেলত তেলত মানে ম মাছ যেনেকে ভাজে। ভাজি ভাজি কাঢ়ি থৈ দিব লাগে। পকৰী নিচিনাকৈ পকৰী নিচিনাকৈ ভাজি কাঁহীত কাঢহি পেলাই থৈ। তাৰ পিছত মছলা চছলা খিনি ভাজি তাত মাংস দি দিব তেতিয়া যে একদম চেম ছাগলী মাংস হ'ব।
সেইটো চিলি চিকেন নিচিনা আৰু খাবলে।
কিন্তু ছাগলী মাংস নিচিনা লাগিব খাই।
আহ
হ'ব হ'ব কিন্তু তাত আকৌ চিলি চিকেন বনাবলে তাত আকৌ হেৰি চিলি চিকেনৰ বস্তু খিনিও দিব লাগিব ন। তেনেকে নিদিয়াকৈ উ তেনেকে বনালো যে ছাগলী মাংস নি ন লাগে। গৰম মছলাক দি দিবাগে আৰু ছাগলী মাংস নিচিনাাগে খাই। মজা লাগে টান টান হৈ যায় মাংসটো টান টান হৈ যায়। তেতিয়া।
অ আহমি বনোৱা নাই চাব লাগিব বনাই এদিন।
বনাই চাবি মই বনাই বনাই খোৱাই থাকো ইিহঁতক তেনেকে। আৰু মাতিব লাগিব ৰ। এই হেৰিয়াতে মাতিম দে এই জুলাই মাহত।
আহ
ডেৰ মাহতে মাতিম আমাৰ ঘৰৰ কাম চাম কৰিব নহয় মিচিনি লাগিব? তেতিয়া মানে তেতিয়া হেৰি উ। মিছি লাগিলে বনাম বনাই পেলাই মাটিম খাবলৈ?
অ ঠিক আছে অ ঠিক আছে দিয়ক।
মাছৰ ৰেচিপিটো শিকালোয়ে নহয় মাছটো শিকালো? তাৰপিছত মাংসটো মাংসটো এয়া শ শিকাই দিছো তেনেকে বনাবি বনাই বনাই হেৰি খাবি। ভালকে।
উম খাব লাগিব এটাই লাই তে এতিয়া নাখালে কেতিয়া খাম আৰু।
অ ডিজাইন দি দি বনাই খাব লাগে আৰু ব্ৰইলাৰ টো এতিয়া খাব। খাবলৈ মন নাযায় ইমানটা খাবলৈ মন নাযায় আৰু।
তাকেহে লোকেল মুৰ্গী অক খাবলৈহে মন গৈছে।
মোৰ লোকেল মুৰ্গী পাৰ মাংস খাবলৈ মন আছে?
পাৰ মাংস গৰম নহয় এতিয়া।
হলেও আমাৰ ভন্টিয়ে কালি বনাইছে হেৰি এ। ব্ৰইলাৰ আৰু এইয়াৰ পচলা আদি।
অ
কলপচলা দি বনাইছে ব্ৰইলাৰ মাংসক।
ভাল লাগিছে নে।
অ ধুনীয়া ধুনীয়া লাগে খাই কলপচলাটো ভাজি পেলাই মাংস খিনি তাত ভাজি পেলাব লাগে। ভাজি পেলাই হেৰি এনেকে আমি যেনেকে বনাও তেনেকে বনাব লাগে আৰু। খাই ভাল লাগে কলপচলাই মাংসই বহুতেই খাইতো।
অ আমাৰ বনাই পোৱা নাই কল পচল দি মায়ে কৈ আছিলে? খৰ পচল দি বনাই ভাল লাগা বুলি তাৰ পিছত মই বোলো বেয়া লাগে নেকি?
ভাল লাগে খাই কলপচলা দি। বা আমাৰ উ ভন্টি লৰাটোৱে কলপচলাইদি মাংস বনালে বৰ ভাল পায় খাই। উম
অ কি সৰুটো?
য়ে পৰহি দিনাখন সে তেনেকে বনাইছে যে মোক ফোন কৰিছে বা এই কল পচলা আৰু মাংসহ বনাইছো? ম যে খা খা ততে খা।
খাওক খাওক উম আমাৰ আজি মাছ অক আনিব নেকি?